হেল্ল'
উম কি হ'ল কাটি দিছিলো নেকি? অ মই আৰু কথা পাতি আছো এইফালে মই ভাবিছো কি হ'ল একো আনচাৰ অহা নাই ইমান টাইম অকলে অকলে কথা পাতি আছো কানত লগাই পেলাই মোবাইলটো। তই ক ইমান গাল কথা পাতি লৈ একো ৰেচপঞ্চ নাই। নাই কথা নাই বতৰা পাছত ল'ৰাটো ফোনটো দেখোন কাটি গ'ল।
অহ
অকলে এনেই ৱকৱক কৰি আছো ইমান টাইম।
হি হি। কোৱা তাৰ পিছত।
নাই কোৱা আমাৰ ঘৰত নাই দমকল আছে আমাৰ ঘৰত।
অ এতিয়া কথা পাতা
কথা পাতিম লাগিব, কি ন-ন-নহ'লে নহয়
নাই নহয়। কোৱা। হেল্ল' শুনিছা নে? হেল্ল' হেল্ল', হেল্ল', হেল্ল', হেল্ল', উ